হেল্ল, শুনিছো শুনিছো, তুমি শুনিছানে?
হয় শুনিছো, কি কৰি আছা?
এ ফেনৰ তলত বহি আছিলো অলপ মানে গৰম লাগি আছিলে নহয়। বৰষুণ দি আছে তাকো গৰম লাগিছে।
তাকে গৰমতো আৰু উম, নুগুচা হৈছে আৰু বৰষুণ দিলেও একে, এইটো চাদৰ ঘৰ যে এইবিলাক
অ', চাদৰ ঘৰ, সেইকাৰণে গৰমতো মানে কমা নাই বাৰু কি কৰিবা আৰু। আঞ্জা কাটিম বুলি ভাবিছো অলপ কিবা এটা।
কি কাটিবা?
হা, আলু ভাজা?
তোমাৰ শব্দ আৱাজটো অহা নাই ব্ৰ। হেল হেল্ল' শুনিছানে?
মইতো শুনি আছো, তুমি শুনিছানে?
নাই নাই তোমাৰ আৱাজ শব্দটো আহা নাই।
একো আহা নাই নেকি?
অ', এতিয়া আহিছে এতিয়া আহিছে শুনিছো, বাকী তুমি কিবা খালা?
শুনিছা?
অ শুনিছো তুমি চাহ চাহ পানী খালানে?
অ মই চাহ পানী খালো তুমি খালানে? খালো খালো ভাত, তুমি কিহৰ লগত কিহৰ লগত খালা?
এই তোমাৰ ব্ৰাউছ বিস্কুট তাৰপিছত তোমাৰ ছয়া ষ্টিক, চানা। তাৰপিছত আৰু এটা ন নাৰিকলৰ বিস্কুট আছিল তেনেকোৱা
উম
নাৰিকলৰ বিস্কুট অহ অ বিস্কুট খাও মানে বিস্কুট মানে বিস্কুট জাতীয় বস্তু মই ভাল পা ভালে পাওঁ
মানে সৰু ছোৱালীৰ নিচিনা তুমি সৰু পোৱালীৰ নিচিনা বিস্কুট চিস্কুট খোৱা।
হে মানে সৰু পোৱালিত ধৰি নহয় মানে টাইম পাছ হব কাৰণে আৰু কেতিয়াও মানে মন যাম কেতিয়াও মানে মন যায় বাৰটা মানত মন যায় তাৰপিছত সন্ধিয়া মন যায় যাব অ বিস্কুট খাব
উম ভাত চাত খোৱা নে বিস্কুট চিস্কুট খালে মানে ভাত চাত ভোক নালাগে বিস্কুট খালে বিস্কুট খাব নাপায়।
উম শুনে খাওঁ মইতো ঠিকেই এতিয়া ভাত খাওঁ
ভাত খোৱা নে তুমি?
হয় হয় খাওঁ।
ষ্ট্ৰিং খোৱা নে ষ্ট্ৰিং ষ্ট্ৰিংও খোৱা চাগে বিস্কুট খোৱা মানুহ
হা কালি যে খাইছিলোঁ তেনেকোৱা বিস্কুট এটা মানে তোমাৰ এই কি নাৰিকললে দি বনাই বৰ এ তাই এই ষ্টিং নাখাওঁ। ষ্টিং ষ্টিং বহুত দিন আগতে মানে নতুন নতুন যেতিয়া ওলাইছিল তেতিয়াই খোৱাই ষ্টিং।
অঁ।
ঠাণ্ডা বুলি ক'লে মই ইমান নাখাওঁ এ।
তেনেকুৱা নেকি?
ঠাণ্ডা ঠাণ্ডা ইমান নাখাওঁ ৰ'বা
কিয় ভাল নোপোৱা নি?
ভাল পাও এই মই মানে মোৰ মোৰ মানে অলম ঠাণ্ডা খালে মানে গাটো বেয়া হৈ যায় বেয়া হৈছে যায় মোৰ গা ঠাণ্ডা চোত নকৰেবেই
হয় নেকি মই যিমান ঠাণ্ডা খালেও একো নহয়
উম বাকী আৰু আইচক্ৰীম খালে একো নহয় আৰু আইচক্ৰীম খালে আৰু একো নহয় ঠাণ্ডাই খালে মানে মোৰ
সেই তেতিয়া বিস্কুট বিস্কুট- বিস্কুট খালে মানে তোমাৰ একো নহয়। ঠাণ্ডা খালে মানে একো নহয় অঁ বেমাৰ হৈ যায়, আইচ ক্ৰীম খালে মানে একো নহয়-
আহ মোৰ কিবা উল্টা পুল্টা। অঁ বেলেগ খৰ উল্টা পুল্টা। বাকী তোমাৰ মানে মই আ কেইদিন মান আগতে মানে- গৰম যে পৰিছিল পুৰা। তে তেতিয়া মানে চাৰি পাঁচ দিন একেলগে- ঠাণ্ডা খাই দিছিলোঁ। তেতিয়া তোমাৰ গা গ মানে বুকুত কফ বহি গৈছিল। তেতিয়াৰ পৰা আৰু নাখাওঁ। বহুত দিন ভুগিছো, এসপ্তাহ মান প্ৰায় বেমাৰ। ভূ ভূগিছো তেতিয়া।
অঁ। অঁ খাব নালাগে আৰু যি- সৰুৰ কাৰণে চুট নকৰে সেইটো নোখোৱাই ভাল।
মা মা মানে কি এইটো সময়ত ভাতো খালে বুকুতো বিষাই কিবা এটা মানে জোৰেকে কাহিলেও বুকুটো বিষাই মানে অশান্তি পোৱা হৈছিল লাষ্টত ড্ক্তৰ- দেখালো ক কি তাৰ পিছত অ পাইপেদি কফ ওলাল বুজিছা।
উম।
পাইপে দি কফ ওলাইছে ঔষধি দি নহয়। পাইপেদি কফ ওলাইছে মানে বহুত গোটা হৈ গৈছিল বহুত মানে লাগাৰ লাগাত চাই বহুত মানুহৰ যিমান এটা হয় মানে ঔষধ খালে মানে কমি যায়
ওলাই যায় তাৰে পৰিমাণৰ চাই বহুত। মানে পাইপে পাইপ ভৰাই কেনে ওলাইছে। তেতিয়াৰ পৰা আৰু মোৰ ঘৰৰ মানুহে ঠাণ্ডা দেখিলে আৰু মোক খটম কৰিব আৰু মোৰা হাতত ঠাণ্ডা দেখিলে।
অ' সেইটো হয়।
অ' মানে খাওঁ কেতিয়াবা ঘৰৰ মা বাহিৰত ওলালে খাওঁ এক দুই ঘোট কিন্তু এক বটল একেলগে নাখাওঁ।
উম খাব নালাগে যিহেতু বেমাৰী মানুহ।
হয়-হয় বে বে বেমাৰী মানুহ বেমাৰী মানুহ বুলি নহয় শৰীৰটো ঠাণ্ডা চুত নকৰে। বাকী মই যি খাওঁ বেমাৰ নহয়।
চাগে তুমি ঠাণ্ডাত ঠাণ্ডা খায় দিলা চাগে সেইকাৰণে বেমাৰ পৰি গ'লা।
এই বহুত খাইছিলোঁ এ এসপ্তাহ লাগাটাৰ ডেইলি খাইছিলোঁ এটা-এটা।
হয় নেকি?
অ' অভাৰ কফ জমি গৈছে ভিতৰত আৰু এই এতিয়া তোমাৰ কেম্পা এইবিলাকতকে খাব নোৱাৰা নহয়। কেম কেম কেম্প কেম্পা খোৱা আৰু ইষ্টিং যোনটো কলা।
উম-উম
কে কেমিকেল বেছি।
ইষ্টিং ইষ্টিংত বোলে এলক'হল থাকে অলপ।
উম ময়ো শুনিছোঁ কোনটো নালাগে খাই কেনে। মানে কিবা পাৰ্চেণ্ট দিয়ে চাগে তেনেকুৱাই। মই এতিয়া বাৰু নাখাওঁ এইবিলাক, ঠাণ্ডা জাতীয় বস্তুৱে বন্ধ কৰি দিছোঁ।
সেইটোতো হয় বাৰু। ‌ ভাল নাপাওঁ মই ঠাণ্ডা জাতীয় বেছি
যদি ঠাণ্ডা খাব যদি মোৰ মন যায় গ্লুকন দি ঠাণ্ডা পানীত ঘূ ঘুলাই কেনে খাওঁ কেতিয়াবা তাৰ পিছত চৰ্বত বনাই খাওঁ তেনেকুৱাই মানে মোৰ।
উম
ঘৰৰে বস্তু খাওঁ হয়-হয় তোমাৰ মাতটো কাটি-কাটি আহি আছে বন্ধু।
এতিয়া আহি আছেনে?
হয়-হয় আহিছে-আহিছে কোৱা?
তোমাৰ
এতিয়া আছে নে এতিয়া?
হয় কেতিয়াবা-কেতিয়াবা মাতটো কাটি এতিয়া ঠিকে এতিয়াও মানে কেতিয়াবা
অ' নেটৱৰ্ক ইছো চাগে এই কোৱা-কোৱা
তাৰপিছত তুমি যি কলা তুমি তাৰপিছত আৰু দোকানৰ বস্তু নোখোৱা নেকি চকলেট টকলেট খোৱা নে তুমি?
নাই চুইংগাম খাওঁ চকলেট চকলেটো নাখাওঁ নাই-নাই চুইংগাম খাওঁ। চকলেট মানে কেতিয়াবা যদি দেৰি মিল্ক মন গ'ল এক পেকেট কিনি খাওঁ মানে তেনেকুৱা এক টকাত আমি চকলেট নাখাওঁ আৰু
হয় নেকি?
দেৰি মিলক লগৰ লগত কেতিয়াবা যদি কিনি খাওঁ। চকলেট ভাল পোৱা বুলি নহয়, খাও মানে ইমান নহয় মানে কিছুমান আছে ন চকলেটৰ ৰজা তেনেকুৱা নহয় মানে মানে মোৰ ঘৰত তুমি যদি আহাও এনিটাইম চুইংগামে পাবা চেণ্টাৰ ফেছ পাবা।
সেনেকে
উম হয় কিছুমানে আনিলে একেলগে বিশ ত্ৰিশ টকা আনি কেনে উৰাই দিও মানে ভাল লাগে ন মাইণ্ড ফ্ৰেচ কৰে।
অ সেইটোতো হয় কিন্তু বেছি চেট্ৰাৰ ফুড খোৱাও ফেছ সেইটো খোৱাও বেয়া হয় কিন্তু
বেয়া নেকি কি হয় বাৰু প্ৰব্লেমটো?
তোমাৰ পিছত পিছত তেনেকুৱা টিউমাৰ চিউমাৰ বেমাৰ বোলে উৎপন্ন হয় বেছি সবাই থাকোতে আমাৰ উ ব্ৰেইনত বহুত প্ৰেছাৰ পৰে ন সেইকাৰণে বেছি চবোৱাও ভাল নহয়। উ
মানে বেছি নচবা দিনত মই এটাই খাওঁ দিনত এটা মানে কোনটো টাইমত খাওঁ জানা‌? ভাত খোৱাৰ পিছত খালোঁ
খোৱা ভালেই হয় নকও কি খোৱা বেয়া বুলি তোমাৰ দাত দাটৰ তোমাৰ কৰ'বাত কবিত।
তুমি চোৱা তুমি চোৱা তুমি চোৱা শুনা, মানে চব বস্তুৱে অতিৰিক্ত খোৱা বেয়া এইটো কিন্তু হয়। তুমি যদি চকলেট বেছি খোৱা বেয়া, ঠাণ্ডাও যদি বেছি খোৱা বেয়া আইচক্ৰীমো যদি বেছি খোৱা দিনত যদি চাৰিটা পাঁচটা খোৱা তোমাৰ গেৰেণ্টি কাহ জ্বৰ হবই সেইবুলি হ'বনে নাই কোৱা?
গম নাপাওঁ কিন্তু মই এতিয়া ডিনাৰ কেতিয়াবা খাই দিওঁ দহটামান বজাত।
এটা লিমিটত বস্তু মানে এ এটা লিমিটত খাব লাগে বডিৰ কাৰণে হয় নে নাই,
সেইটো তো হয় ঠিকেই ক'লা তুমি।
ত তুমি যদি বেছি হয় তুমি যদি বেছি চকলেট খাই লোৱা ত দাঁতত পোক পোক ধৰিব কেমিতি হব তেনেকুৱা টাইপ সমস্যা আহিব আৰু চুইংগাম যদি মই বেছি খাই দিওঁ তুমি যোনটো কলা‌ তিউমাৰ চিউমাৰ এইটোতো হবই মই জানোৱেইটো মানে তুমি যি বস্তু খোৱা লিমিটত খাব লাগে হয় নে নাই
উম সেইটোতো ঠিকেই কলা যিকোনো কোৱা মানে লিমিট থাকিবই লাগে লিমিট এতা থাকিলে মানে তোমাৰ,
অতিৰিক্ত তুমি, ভাত খালেও চাবা হজম নহ'ব। যিকোনো তুমি যি বস্তু খোৱা অতিৰিক্ত, মানে ভাজা পৰা অতিৰিক্ত খালেও গেছ হ'ব তোমাৰ গেষ্টিক হব তুমি যদি একেলগে অ বিশ ত্ৰিশ টকাৰ মানে প প পকৰি চকৰি খাই দিয়া চাবা তুমি মানে পানী বেছিকে নাখালে গেষ্ট হবই।
ওম। সেইটোতো হয় বাৰু হয় এইটোতো হয় তুমি ঠিকেই ক'লা।
হয় তেনেকুৱাই, মানে যি বস্তু খাওঁ লিমিটত। খাব লাগে মই চুইনগাম যাই মোৰ। ত্ৰিশটা আনিলে এ এক একমাহ যায়। মানে মই কেনেকুৱা খাওঁ তুমি ভাবা। দিনত অকল এটাকে
সেই সেইটোতো হয় বাৰু বেছি পোৱা মানে এনেকুৱা নহয়। যিহেতু
চুইংগামটো চব মানুহে খায় মোৰ মতে।
উম মই খাও তোমাৰ মই মই খাও তোমাক তেনেকুৱা আজি খাইছিলো এটা।
হয়।
তোমাৰ মই চইমগম চবালে মানে মোৰ মুখত মানে ছবিয়ে থাকে মই একদম ৰখিব নোৱাৰো। চবাই থাকো, চবাই থাকো, চবাই থাকো।
ম-ম-মৰৰ গুণটো এই এ এটা বেয়া অভ্যাস আছে কি জানা চুইংগাম এটা যদি ৰাতিপুৱা ল'লো নহয় দুপৰীয়া ছে যেতিয়ালৈ মানে আ গাও ধুব নাযাওঁ তেতিয়ালৈ চুইংগামটো নেপেলাও।
মই মানে নোৱাৰো ইমান। মানে মোৰতো চবাই থাকে ন সেইকাৰণে ভাগৰ লাগি যায়।
হয়, অ ঠিক আছে দিয়া। তোমাৰ লগত কথা পাতি ভাল লাগিল হা।
দিয়া, দিয়া ঠিক আছে। ইয়াৰ পিছত তোমাৰ পিছত কথা পাতিম দিয়া।
ঠিক আছে ৰাখিছো অ।
দিয়া ধন্যবাদ।